অ, কি কৰি আছা। অ, ময়ো আছো। আছো এনে।
উম উম, চাহ খালোনে?
চাহ অ খালো তুমি খালা
উম খালোঁ দিয়া
অঁ।
উম।
কী খবৰ খাতি ভালেই?
উম, ভালেই দিয়া, তোমাৰ?
মোৰো ভালেই বাৰু।
ঘৰত ভাল নে সকলোৰে?
অ', ভালেই দিয়া, তই?
উম, ভালে দিয়া।
অ',
উম, কি কৰি আছা তুমি?
মই এয়া বহি আছিলো।
উম, উম, মানে তুমি কি পঢ়ি আছা?
অঁ এ মই কিবা ফাইনেল দিম এইবাৰ।
অঁ ফাইনেল দিবা।
অ', তুমি?
মই ডিগ্ৰী পঢ়ি আছো, ৰবা।
অ', তাকে পহা হুনা ঠিকে চলি আছেনে?
আছে আৰু কিবাকে তোমাৰ?
মোৰো এ‌ চলিছে অলপ চলপ আৰু।
উম, উম, অলপ চলপ চলি আছে আৰু পঢ়ো আৰু, দিনটো কোৱা কেনেকুৱা গ'ল।
দিনটো, উম, ভালেই গ'ল বাৰু।
উম, উম, এনে কৰবাত ওলা, অ', ভালেই গ'ল দিয়া। কৰবাত ওলাই গৈছিলা নে?
অঁ গৈছিলো।
হয়।
উম,
অ', অ', দে ফুৰি ভাল পোৱা নে তুমি? এনেই গৈছিলো আৰু, এই মানে ওচৰৰ মন্দিৰত।
অ' অ'
উম এনেই তুমি ক'ত বেছি ভাল পোৱা যায় কিনি কৰি
মোৰ নদীত। তে ভাল লাগে, আৰু মন্দিৰতো যাওঁ বাৰু, মন্দিৰত টো ভাল লাগে।
মন্দিৰত যাই ভাল লাগে, গৰম বন্ধত কৰবাত যাবানে ফুৰিবলে।
গৰম বন্ধত
হয়।
কি তুমি ভাবিছা নেকি কৰবালৈ যাম বুলি?
এনে অলপ ভাবিছো আৰু ফুৰিব যাম বুলি।
অ', ক'ত যাবা পিছে?
এনে ওচৰৰে কৰ'বাৰ মন্দিৰত হওক বা এনে কৰ'বাত।
অ',
আৰু তুমি
মই ময়ো ম এ কি বুলি কয়, মন্দিৰতে যাম বুলি ভাবি থৈছো। তাৰ পিছত আকৌ বেলেগতো যাব পাৰো ফুৰিবলে নোজানো আৰু।
হয়। সময়ে ক'ব আৰু।
অঁ সময়ে ক'ব গৰম বন্ধতো আহি লওঁক আৰু। তাৰ পিছত দেখা যাব আৰু ক'ত যাও ক'ত নাযাও। মামা তাতো যাব-যাব লাগিব ফৰি কৰি আহিম আৰু।
মামাহঁতৰ তাত যাব লাগিব।
উম তুমি নোযোৱা নেকি মামা হঁতৰ ঘৰলে
যাম যাম, কবালে যায়ে আহিছো আৰু যাব লাগিব আৰু গৰম বন্ধত।
অঁ, সেইটোৱে মেইন আৰু গৰম বন্ধত ঘূৰাটোৱেই।
তাকে ত' ঘুৰা ফুৰাটোৱে মেইন আৰু
অ'হ
এ এইকেইদিন মানে যাব নোৱাৰি ন' কলেজ চলি থাক এইকেই আৰু গৰমো বহুত পৰিছেতো।
আমাৰো ইয়াতো গৰমো দিয়ে, আকৌ কোনোবা সময়ত বৰষুণো দি দিয়ে। ধৰিব নোৱাৰি আৰু বতৰৰ মহিমা।
মানে গৰম হল মানে পানী খোৱা নি বাৰু
অ',
পানী খাব লাগে কিন্তু গৰমত।
উম, পানী খালোঁ ভালে বাৰু।
মানে দুই তিনি লিটাৰ মানকৈ পানী খাব লাগে গৰমৰ দিনত।
অ',
উ উম এনে তুমি স্বাস্থ্যৰ বাবে ভাল
উম,
এনে তুমি কি খাই বেছি ভাল পোৱা বাৰু?
মই, উম মম' খাই ভাল লাগে।
মম' চাওমিন এইবোৰে
অ আৰু কি বুলি কয় পানী পুৰি
পানীপুৰি হয়,
উম, সেইবোৰে খাওঁ আৰু ভাল লাগে আৰু।
ৰুল ম'ম' চাওমিন এইবোৰে আৰু বেছিকৈ চলে। কিন্তু এইবোৰ ইমান খোৱাটো মানে বেয়া হয়।
বেয়া হয় বাৰু ভাতো খাও, তেনেকে ইমানো বেছি খাব নালাগে বাৰু।
বেছি খাব লাগে বাহিৰা বস্তু মানে ফল মূল। ভাল আৰু খাব লাগে আৰু।
অ', সেইবোৰো খাওঁ চব এ অলপ অলপ খাই দিওঁ আৰু।
ত' এনেই তুমি কি মানে কিবা কৰিম বুলি ভাবিছানে পিছলে?
উম, ভাবিছোঁ কিবা বিজ, আহ বিজ নেছ এটা খুলিম বুলি। তুমি, পাৰ্টনাৰশ্বিপ কৰিবা নেকি?
কৰিব পাৰি।
মানে কেনেকুৱা বিজনেছ কৰ, কেনেকুৱা কৰিম বুলি ভাবিছা?
উম, মই মাৰ্কেট এখন খুলিম বুলি ভাবিছো।
মাতকে
অ, ধৰি লোৱা তাতে উম, হা?
অ, হয় কি-কি ৰাখিম বুলি ভাবিছা?
চাদৰ মেখেলা ৰাখি থ ৰাখিম তাৰপিছত। বেবী বিলাকৰ
হয়, হয় আৰু আজিকালোটো আৰু আজিকালিটো চাদৰ মেখেলা মানে সকলোৱে হেৰি কৰে ন।
অ',
ইনষ্টাত প'ষ্ট কৰি দিয়ে বা ফেচবুক হওক ইউটিউব হওক।
মানে অনলাইন বিজনেছ কৰে আৰু সকলোৱে।
অ, তাতে ইনষ্টাগ্ৰামত ফেচবুকত আৰু ইউটিউবতো এ কিবা একাউণ্ট এটা খুলি থৈ, দিম।
উম, উম, উম, ইউটিউবত খুলিব পাৰি। ইউটিউবত মানে দিব পাৰা আৰু।
অ, মানুহবোৰো দেখিব তাতে।
আৰু ধৰা ফাষ্টফুডৰ আৰু ফাষ্টফুডৰ দোকানো দিব পাৰি।
হা।
মানে ফাষ্ট ফুডৰ দোকানো দিব পাৰি। ম'ম', চাওমিন ধৰা পকৰা।
অ তেনেকে ধৰি লোৱা তাতে এম এক্সট্ৰাকে দি দিম সেইটো।
উম, উম আৰু মানে বিজনেচ কৰিম বুলিয়ে মানে কৰিব নোৱাৰি দিয়াচোন, পইচা পাতি লাগিব।
অ,
পইছা-পাতিৰো বহুত দৰকাৰ হ'ব। মানে সৰুৰ পৰা ডাঙৰ হ'ব।
আৰু তাকে কিমান মান ইনভেষ্ট কৰিলে ভাল হ'ব।
তাই দৰমহা সোমোৱাত মানে বিচ্ছ হাজাৰ মানৰ পৰা কৰিব পাৰি আৰু।
অ', পোন্ধৰ মানৰ পৰাই কৰি দিও নেকি।
উম, কৰিব পাৰা কিন্তু!
অ।
মানে এতিয়া মানে বেছি বেছি আনিব নালাগে অলপ অলপকৈ মানে আনি কিনে।
আনি-আনি তাৰ পিছত
ডাঙৰ হ'ব উম, উম, উম মানে চেল যোৱাটো বা বিক্ৰী যোৱাটো প্ৰথমে চাই লোৱা ভাল হ
অহ।
তেতিয়াহে আৰু
তেনেকে অলপ অলপ ৰাখি দিম ভাবিছো।
আহ অ। মানে ফাষ্টফুডৰ দোকান দিলেও ভাল হয় মানে।
অহ।
তাত মানে মম' ধৰা পকৰা,
উম।
ধৰা চপ, চাওমিন, চপ। ঘুগ্নি, পৰঠা এইবোৰ ৰাখিব পাৰি আৰু।
অ, পাৰি।
পাৰি মানে যিহেতু আমি মানে, মানে কলেজত হওঁক বা কলেজৰ ষ্টুডেন্ট বিলাক হওক বা অফিচলে যোৱা হওক মানে তাৰে কাষতে দিলে হ'ল আৰু
অ তেনেকুৱা ঠাইতে দিম মানে তেতিয়া অলপ সুবিধাও হ'ব মানুহ বোৰো প্ৰফিটো হ'ব আমাৰ তেতিয়া য'ত ধৰি লোৱা মানুহ চানো বেছি আহি থাকে।
উম উম আৰু আমি ব আৰু বস্তুবোৰ মানে অলপ অলপ তাকে আনি মানে প্ৰথম চাব লাগিবতো বিক্ৰী হয় নে নহয়
অ
তাৰপিছত যদি বিক্ৰী হয় আৰু পিছলৈ বহু মানে বহুত বস্তু বনাব পাৰিম আৰু
অ', তেনেকে আৰু অলপ অলপকে আনি থ ৰাখ সি দিম এতিয়া
উম উম মানে কৰিব পাৰি কিন্তু
অ
চাবা এবাৰ কৰিব পাৰি
অ আহিবা নহলে আমাৰ ঘৰত এপাক ডিছকাছ কৰি ল'ম
তাকেটো যাম দিয়া মানে দুয়ে মিলিয়ে দিব পাৰি যিহেতু ঘৰত এনেই থকা হয় ঘৰত এনে থকাতকৈ মানে দিব পাৰি আৰু
অ
আজিকালিতো মানে ছোৱালী হওক বোৱাৰী হওক সকলোৱে বহি নাথাকে ন
অ লাগে নিজৰো ইনকাম এটা
উম আৰুতো আৰু আজিকালি বহুতে কেক বিজনেচ কৰে কেকৰ হওক কেকৰ বিজনেচ কৰে যে
অ কেকৰো পাৰি বাৰু দিবলে
কাপাৰটিছ হয়
উম তুমি জানা নেকি মেক আপ কৰিবলে
নাই মই তেনেকে নাজানো তুমি জানা
উম মই এনেই অলপ চলপ জানো
মানে কৰবালৈ গ'লে আৰু অলপ চলপ ফুৰি যাব জানো আৰু
মোৰো ছেম একেই
উ আহ আৰু মানে হেৰি দিব পাৰি মানে ফ্ৰুইট, মানে কাটি পিনে যে দেই।
অ', কি উম, হা হা?
ফল মূল যে কাটি দিয়ে যে
অ অ
মানে সেইটো দিব পাৰি মানে ভাবিব লাগিব আৰু কিবা এটা দিব লাগিব আৰু
অঁ তাকে তেনেকেই অলপ অলপকৈ দি দিম
উম উম তুমিও আহিবা মানে মইও যাম দুই ডিচকাচ কৰিম আৰু
অঁ একেলগে ডিছকাছ কৰি ল'ম আৰু
উ উম মানে প্ৰফিট হ'লে পিছলে আৰু
অ পি প্ৰফিট হলে পিছলে আৰু ভাবিম আৰু ন
পিছালে আৰু ডাঙৰকে ভাবিম এতিয়াকে যদি অলপমান আনিছিলো তাৰ পিছলৈ বহুত বস্তু আনি ল'ম আৰু আৰু ভাল আৰু ভাল ঠাইত দিব লাগিব হা। দোকানখন ভাল ঠাইত দিব লাগিব ভাল জাগাত।
অ, তেনেকেই।
অ, তেতিয়া আৰু ৰাস্তা কথা নহ
য'ত ধৰি লোৱা বিক্ৰী হুব তেনেকুৱাতে মানুহ চানুহ ভি এ আহা যোৱা কৰি থাকে তেনেকুৱাতে দিব, দিলে ভাল হ'ব আৰু।
উম-উম তেনেকুৱা ঠাইত দিব লাগিব ৰাস্তাৰ কাষতে।
অঁ
তেতিয়াহে মানে
এনেই তুমি চাই থৈছা নেকি দোকান?
মানে তেনেকে চাই থকা নাই আৰু।
অ', অ',
অনলাইন, অনলাইন বিজনেছো কৰিব পাৰি না?
অহ, পাৰি বাৰু।
তাত প'ষ্ট কৰি দিওঁ ফেচবুকত। তেনেকে আৰু তাৰ পৰাও মানুহে চাই পিনি নিব পাৰিব।
আহ তাকেই আৰু
উম, তাকেই অ ঠিক আছে হ'ব দিয়া।
আহ।